হেল্ল'।
অ', শুনিছানে?
অ', শুনিছোঁ শুনিছোঁ।
কি কৰি এতিয়া?
অ', মই আছোঁ এনে। তুমি কি কৰিছা?
অ', এনে অলপ। আজি বতৰটো বাৰু কালিৰ দৰে ৰ'দ ৰ'দ নাই ন আজি অলপ ৰ'দ থাকিব পৰা হৈছে।
অ', আজি মানে অলপমান ঠাণ্ডা বতৰ আৰু। আচ্ছা। কোৱা, কোৱা। চাহ পানী মই খালোঁ বাৰু। তুমি খালা?
মই খালোঁ অলপ আগত। পিছে গৰমৰ বন্ধত কি কৰিম বুলি ভাবিছা এনে?
বৰ্তমানলৈকে একো প্লেন নাই। কালি এনে তোমাৰ অকনমান বজাৰত ওলাই গৈছিলো মাৰ লগত। কিবা কিবি কিনিলো বজাৰৰ পৰা।
অ', বজাৰ বজাৰ মই নাই অলপ ফুৰিবলৈ দুদিনমান পিছত যাম বুলি ভাবিছোঁ, কিন্তু যোৱা হয় নহয় ঠিক নাই আৰু।
অ', বাকী তোমালোকৰ সিফালে ছাগেতো মংগলবাৰৰ বজাৰ বহে ছা
হয়, হয়, হয়, হয়। আজি আছে ছাগে বজাৰ। এই বজাৰ উম যাওঁ নে নাযাওঁ চাওঁ আৰু। এঘাৰটা মান বজাত যাম ছাগে একপাক। পিছে, এনেই তুমি বজাৰৰ বিষয়ে কি কি জানা? তোমাৰ এনে কেনেকুৱা মনৰ ধাৰণা ক'ব পাৰিবা নেকি?
অ', নিশ্চয় মানে, বজাৰ এতিয়া আজিকালি বজাৰ বুলি ক'লে বজাৰৰ বিষয়ে তোমাৰ বজাৰৰ বিষয়ে তোমাৰ ক'লে এইটো শেষেই নহ'ব। কাৰণ ধৰা আজিকালি আজিকালি বিভিন্ন ধৰণৰ তোমাৰ প্লেটফৰ্ম যিকোনো মোবাইলতে ওলাই গৈছে। ফ্লিপকাৰ্ট মিনিজ, ব্লিংকিট মিনি অ', ব্লিংকিট। তাৰপিছত অ' এনেকুৱা তোমাৰ থাকে ন কিছুমান প্লেটফৰ্মছবিলাক। তো তাৰফলত মানে আমি কি কৰিছোঁ? এতিয়া মইয়ে তোমাক মই তোমাৰ কালিহে বজাৰ গৈছোঁ মাৰ লগত। এনেটোমাৰ বজাৰ নাযাওঁ ধৰা, যিহেতু এটা স্মাৰ্টফোন হাতত আছে, ঘৰতে বহি অৰ্ডাৰ দি দিয়া যায় আৰু।
হয়।
ত' মানে এলেহুৱা হৈছো আচ-আচলতে এলেহুৱা হৈছো তোমাৰ যিটো মানে অ' এই প্লেটফৰ্মবিলাক ওলোৱা কাৰণে, এনেকুৱা নহয় যে এই প্লেটফৰ্মবিলাক ওলোৱা কাৰণে বেয়া হৈছে, এই প্লেটফৰ্ম বিলাকে তোমাক কিছুমান নিবনুৱা বিলাকক এটা সংস্থাপন দিছে দিয়াচোন তেওঁলোকে তাতে কাম কৰিব পাৰিছে।
হয় অ' এইটো হয় এইটো হ তুমি ঠিকেই ক'লা যে আমি এলেহুৱা দৰে হৈছোঁ, কিন্তু কিছুমান ক্ষেত্ৰত আৰু এই অনলাইন বজাৰটোৱে আমাক বহুত সহায় কৰে, কাৰণ কেতিয়াবা বা এনেকুৱাত সময়ত এনেকুৱা হয় যে আমি আমাৰ হাতত টাইম নোহোৱাৰ দৰে হৈ যায় মানে এনে আ কেতিয়াবা ধৰি লোৱা তুমি কিবা এটা বনাই আছা বা কিবা কৰি আছা আৰু ধৰি লোৱা কিবা আঞ্জা এখনে বনাই আছা, তোমাৰ মছলা বা কিবা এটা নোহোৱা হ'ল। তুমি ঠিক সেই টাইমতো তুমি অত দোকানলৈ যাবলৈ তোমাৰ হাতত টাইম নাই বা দোকানলৈ যাব লগা হ'লে তুমি গে গেছটো অফ কৰি থৈ যাব লগা হ'ল বহুত টাইম নাই বোলো দহ পোন্ধৰ অ' পোন্ধৰ মিনিট আৰু তোমাৰ এনে এনেই গুচি গ'ল যোৱালৈকে তাতকৈ তুমি যদি আজি আজিকালি মিছ উম মিছ ফ্লি এ অ এ যু-যুফ দিছে। অনলাইনত অ' ব্লেংকেট বা কিবা এটা অনলাইনত অৰ্ডাৰ দিয়া ন' দহ, পোন্ধৰ মিনিট আৰামত আহি যায় আৰু। ঘৰলৈ। এইটো তুমি সেইটো তুমি গেছটো অলপ টাইম কম, লো ফ্লেমত কৰিও তুমি বস্তুটো অহালৈকে ৰখিব পাৰিবা। ঠিক এইদৰে অনলাইন বজাৰ সেইবিলাক কামত ভাল হৈছে, কিন্তু কিছুমান ক্ষেত্ৰত যেনে তুমি ধৰি লোৱা মাছ মাংস বা শাক পাচলি আনিবলৈ খুজিলা ন সেইটো আনিবলৈ খুজিলে তুমি অনলাইন বজাৰ মোৰ মতে আৰু অনলাইন বজাৰ ভাল নহয় এইবোৰ কাৰণত, কাৰণ মাছ মাংস বা শাক পাচলি আমি ফ্ৰেছ শাক পাচলি বা মাছ মাছ মাংস খোৱাটো মই ভাল বুলি ভাবো কাৰণ এইবোৰ মাছ মাংস যিবোৰ তুমি অনলাইনৰ পৰা অনা কেইদিনা পেকেজিং কৰা আছে তুমি গম নোপোৱা এইটো, ফ্ৰেছ হয় নে নহয় এইটো তুমি নাজানা। ঠিক সেইদৰে সেইবোৰ বস্তু যদি অফলাইনত তুমি নিজে অলপ টাইম কলেও বা টাইম যদি তুমি অফলাইন দোকানত বা বজাৰত যোৱা তুমি অলপ ফ্ৰেচ বস্তু বা ভাল বস্তু আনিব পাৰিবা আৰু। সেইদৰে অনলাইন বজাৰত এয়া নহয় বাৰু।
হয় হয় তুমি মানে ঠিক কথাই কৈছা, মানে তুমি কোৱাৰ নিচিনাকৈ ধৰা আজিকালি মানে কি হৈছে আমাৰ যিটো প্ৰজন্ম বৰ্তমান প্ৰজন্মত বা আহিব লগীয়া প্ৰজন্ম এতিয়া মইে ধৰা মই তোমাৰ চব মাছ চিনি নাপাওঁ। মই তোমাৰ আহ ফকুৱা ফকুৱাটো চিনি পাওঁ পুঠি মাছ চিনি পাওঁ তাৰপিছত অ' ৰৌ চিনি পাওঁ তাৰপিছত ৰূপচান্দা বুলি যিটো কয়
অ', অ', অ'।
তা মাছৰ আৰু আৰু তোমাৰ জাপানী কাৱৈ বুলি এটা কয় হা, মই মানে যেতিয়া গাঁৱত আছিলোঁ আৰু গাঁৱত গাঁৱত যেতিয়া আছিলোঁ মই তেতিয়া সেইটা মাছ চিনি পাইছিলোঁ কিন্ত কিন্তু কিন্তু যেতিয়া মই গাঁৱৰ পৰা আকৌ মই চহৰলৈকে আহিলোঁ তেতিয়া কিন্তু মই পাহৰি গলো মানে। কাৰণ বজাৰ নাযাওয়ে এতিয়া গা-গাঁৱৰ এতিয়া পিছফালে পুখুৰীটো আছিল মানে তেনেকে বস্তুবিলাক শিকিছিলোঁ জানিছিলো বৰ্তমান প্ৰজন্মই এইেটো শিখিনি নাপাব বা বা বৰ্তমান প্ৰজন্ম নাজানেই তোমাৰ মাছ মাছ আজিকালি বজাৰ কৰিব টানেই পায়। কয় এ মই মাছ চাছ নাজানো দে মই নোৱাৰোঁ ডাইৰেক্ট নোৱাৰোঁ বুলি কৈ দিয়ে। ত' সেনেকুৱা হৈ গৈছে বৰ্তন আমি আমি বহুত সেইখিনি বস্তু নাজানা হৈ গৈছে আচলতে।
অ', অ', অ'। এই ঠিক যে মই মই আৰু মোৰ ভাব আৰু কিছুমান ক্ষেত্ৰত চাবা তুমি এটা ধৰি লোৱা মোৰ নিজৰ লগতে ঘটি যোৱা ঘটনা বাৰো কওঁ মই মই এইবাৰ এটা তাৰমানে মোবাইল ফ'ন অৰ্ডাৰ দিছিলোঁ। অৰ্ডাৰটো মোবাইল ফ'ন মই চেমচাংৰ মোবাইল ফ'ন এটা দিছিলোঁ। আ, সেইটোৰ প্ৰাইচ আছিল ঊনৈশ হাজাৰ টকা। ঊনৈছ হাজাৰ নশ নিৰানব্বৈ টকা। তাৰপিছত সেইটো মই মই অৰ্ডাৰ দিলোঁ আ, ৰিয়ে, চেমচাংৰ মোবাইল। আহি গ'ল আমাৰ লাভা কিবা প্লাজ আছিল যে সেই যে প্লাচে নে কিবা, তাৰ পিছত সেইটো মোবাইলৰ দাম হ'ল অ, অ, চাৰে ষোল্ল হাজাৰ চাগে। তাৰপিছত মোৰ মোবাইলটো আহি গ'ল। কিন্তু মই এতিয়া মোবাইলটো আহিলেও মই পেকেজিং খোলাৰ পিছতটো মই আৰু এটো ৰিটান মাৰবা নোৱাৰো কাৰণ চেম্পে চেম্পি পা পিচ হ'বা লাগিব মানে ৰিয়ে ৰে চামচাংৰে মোবাইল হ'ব লাগিব ৰিটাৰ্ণ মাৰিব লগা হ'লেও। তাৰপিছত মই ৰিটাৰ্ণ মাৰিব চোৱাতে দাদা যোনটো ডিলিভাৰি দাদা আৰু এইটো কৈছে এইটো ৰিটাৰ্ণ ম, ৰি টাৰ্ণ মাৰিলেও লোৱা নহ'ব বুলি কৈ দিলে। তাৰপিছত মইতো আজি মাৰিব নোৱালো নোৱাৰিলোঁ। অনলাইনত অৰ্ডাৰ দিছিলোঁ আৰু, তাৰপিছত সেইটোত পোৰা মোৰ তিনি হাজাৰ টকা না চাৰি হাজাৰ টকা তাত লগচান গ'ল। সেইবোৰ ক্ষেত্ৰত মই ভাবো যে ইলক্ট্ৰনিক বস্তু বা আমাৰ কিছুমান বস্তু আৰু অনলাইনত অৰ্ডাৰ দিয়াত মোৰ ধৰণত ভাল নহয়। কাৰণ ধৰি লোৱা তুমি এটা ফ্ৰিজ বা এটা টিভি বা এটা তুমি ৱাশ্বিং মেচিনে অৰ্ডাৰ দিলা তুমি সেইটো বস্তুটো চাই আনিব লাগিব ন'। ভাল বেয়া। বা কিবা এটা বেয়াও থাকিব পাৰে যোনটো তুমি অনলাইনত তুমি ভাল বেয়াটো গম নুপ পোৱা ঠিক সেইদৰে তুমি অথ, অফলাইন দকানত বা দ-দোকানত তুমি কোনটো ভাল কোনটো বেয়া। বা বা তোমাক ডেম' দেখাই দিয়ে আৰু। সে সেইবোৰ কাৰণ মই অ-অফ অনলাইনতকৈ অফলাইন বজাৰ ভাল বুলি ভাবো।
হয় কিন্তু, তাৰ মাজতে অনলাইন মানে কিয় ভাল জানানে। অনলাইন যেতিয়াৰ পৰা আহিছ যে আমি আমাৰ নিবনুৱা খিনিক এটা এটা সংস্থাপন দিব পাৰো। যেনে ধৰা আজি যদি মই বহুখিনি পৰিও যদি মই কতো ধৰা চাকৰি আদি পাবলৈ সক্ষম হোৱা নাই। তেনেচ তত, মই কি কৰিব পাৰো মই এইবোৰত নিজৰ বায় ডাটাখন দি কেনে এপ্লাই কৰিব পাৰো। তাৰ ফলত হয়তো মই তাত এটা কিবা নহয় কিবা এটা পজিশনত মই মানে জবটো পাই যাম আৰু বুজিছা। ত, ত, তেনেকুৱা শেত তত, এইবিলাকে মানে আমুক বহুত লাইফত সহায় কৰে। আজিকালি তুমি দেখা পাবা গুৱাহাটীত তোমাৰ বহুত আ গুৱাহাটীত নয় মানে য'ত য'ত আছে আৰু ব্লিং ফ্লিপকাৰ্ট মিনিটছ বা ইনষ্টামাৰ্ত য'ত য'ত নান আছে কিয় চবতে তুমি দেখা পাবা আমাৰ যে তে, সেইবোৰ আ, তুমি ৰাইডাৰ বিলাক দেখা পাবা বা তুমি যিবিলাক কোৰিয়াৰ বয় যে সিহঁতক দেখা পাবা সিহঁত কিন্তু এনে কৰি থাকা নাই সিহঁত কিন্তু বহুত পঢ়া শুনা লৰা হৈ আচলত।
হয়, হয়।
কোনোবাই বি এ হয় কোনোবাই তোমাৰ বি এছ চি কৰিছে। মানে এনেকুৱা ধৰণৰ কোৱালিফিকেচন থাকা ভাল ভাল ল'ৰাইও কৰি আচলতে কাৰণ চোৱা এটা মোবাইল এটাত সিশিনি কাম কৰা বা লোকেচন চোৱা সিকিনোটো ধেমালি কাম ন কিন্তু অলপ নলেজটো থাকিবই লাগিব দিয়াচোন ইংলিছত থাকে ন' ৱৰ্ড বিলাক। ত' তেনেকুৱা ধৰণৰ নলেজৰ ফলত পচিবেল হয়, আৰু ধৰা আইত তে আমি যদি বজাৰ যাওঁ বজাৰ যোৱাৰ লগে লগে কি ভাল হয় আমি দাম দৰ কৰিব পাৰো। আমি মানে বাৰগেনিং কৰিব এ, পঞ্চাছ টকা পঞ্চাছ টকা নহয় দিয়ক এইটো তিৰিছ টকাত দিয়ক। কিন্তু অনলাইনত তুমি সিটো পাৰিবা নেকি। অনলাইনত তোমাৰ ফিক্স দাম মানে ফিক্স দামে আৰু। অনলাইনত বুলে ডিস্ককাউণ্ট থাকে, যে টেন পাৰ্চেন ডিস্ককাউণ্ট ফিফটি পাৰ্চেন ডিস্ককাউণ্ট। হ'লে হ'লেও হ'লেও তুমি তিতিয়া শিকিবা হ'লে তুমি যাতে শিকিবা যেতিয়া তুমি বজাৰত যাবা মানুহ তুমি তেতিয়া তোমাৰ আত্মবিশ্বাস বৃদ্ধি পাব বুজি পাইছ
উম, উম, হয়, হয়।
ত' তেনেকুৱা তুমি এনে বজাৰ আ, বজাৰত দাম দৰ কৰা নে নাই? বাৰ্গেনিং কৰাৰে নাই?
কৰি পাইছোঁ কৰি পাইছোঁ। এইবোৰ মানে কি আৰু দা দাম দৰ কৰি এইটোয়ে ভাল লাগে যে তুমি চাবা ধৰি লোৱা অনলাইনত ডাদ এই দাৰ্গেনি কিন্তু বান্দৰতো তুমি কৰিব নোৱাৰা, তুমি কোৱাৰ দৰে কাৰণ সেইবোৰ অফাৰ হেই মাজ মাজে মাজে অফাৰে দিয়া দেখা যায় কিন্তু অ' তুমি তুমি তে কলাই যে বজাৰত গ'লে তুমি অ' দাম দৰ কৰিব পাৰি সেইবোৰ ক্ষেত্ৰত ধৰি লোৱা, ধৰি লোৱা পঞ্চাশ বস্তু এটাৰ দাম তোমাৰ পঞ্চাশ টকা কৈছে, সেইটো বস্তুৰ দাম পঞ্চাশ টকাটো নহয় ন'। এইটোত অলপ দাম বঢ়াই কয় সেই-সেইবোৰ সেইবোৰ ক্ষেত্ৰত আমি দাম দৰ কৰাটো উচিত বা আমি দাম খেলা বুলি কয় যে সেইটো খেলি দাম খেলাটো আমাৰ ভাল আৰু। বা আমি দাম খেলাৰপৰাই বহুত কথা শিকিব পাৰোঁ। ঠিক হেইদৰে তুমি এই অলপ আগত ক'লাইযে আমাৰ অনলাইন বজাৰত ল'ৰা ছোৱালীবোৰে মানে কি এটা পাত পাৰ্ট টাইম কাম কৰিও নিজৰ খৰচাটো ওলাব পাৰে বা বহুলোকে মই এইটো খৰচা খৰচা বুলি নহয় কিছুানে এইটো জীৱিকা হিচাপেও লোৱা দেখা যায়। কি সেই তাৰ মানে অনলাইন মাৰ্কেটৰ এই ডেলিভাৰী ব ডেলিভাৰী কৰি কিন্তও বহুতে মাহেকত এজন চাকৰিয়ালৰদৰে টকা ইনকাম কৰা মই দেখোঁ, মই দেখোঁ বা মই গমে পাওঁ। আমাৰ ঘৰৰে এটা দাদাই কৰে বাৰু।
আচ্ছা আচ্ছা।
এইবোৰ ক্ষেত্ৰত আৰু অনলাইন বজাৰো ভাল আৰু অফলাইন বজাৰো নিজৰ জেগাত ভাল আৰু মোৰ মতে।
হয় হয়। সকলো বস্তুৰে হয়তো ক'ৰবাত নহয় ক'ৰবাত সকলো বস্তুৰে কিছুমান ইতিবাচ এ, ইতিবাচিক দিশ থাকে আৰু কিছুমান নৈতিক নৈতিবাচিক দিশ থাকে ত' আমি সেইবোৰ দিশবোৰ আমি মানি চলিলে বা আমি সদায় ভাল দিশবোৰ লৈ গ'লে ভাল আৰু। মানে এনেকুৱা নহয় যে চব বস্তুৰে ভাল দিশহে থাকিব, দুটা দিশ থাকে চব বস্তুৰে ভাল বেয়া দুটা দিশ থাকে। ইতিবাচক আৰু নেতিবাচক ত', ত' দুটা দিশৰ মাজত তে আমি চলিব লাগিব আমি আমি আচলতে আমাৰ দিশবোৰ বাচিব জানিব লাগিব। আচলতে সেইটো এজন মানুহৰ ওপৰত ৰত নিৰ্ভৰশীল বুজিছা?
হয় হয়। এই নিজে, অ' কোৱা কোৱা? কোৱা তুমি?
অ' মানে মই ভাবোঁ যে আমি বজাৰ আদিত যাব লাগে তেতিয়া আমি মানুহজন আমি শাৰীৰিকভাৱে আমি অলপমান মানে আমি এক্টিভ থাকা যায়তো বুজিছা? কোৱা?
মানে? মানে আৰু গম পোৱা যায় আৰু কিটো কোনটো বস্তুৰ সচিত মূল্য কিমান বজাৰত গ'লে সেই ভালদৰে গম পোৱা যায় বা আমাৰ আৰু ধৰি লোৱা মই অলপ আগত কোৱাৰ দৰে কিবা ফ্ৰেচ বস্তু লাগিলেও আমি বজ বজাৰত মোৰ মতে বজাৰত যোৱাই উচিত আৰু, আমাৰ অ', সি কি বুলি কয় অফলাইন বজাৰত।
হয় হয়, একদম বিশুদ্ধ বিশুদ্ধ আদি শাক পাচলি বা খাদ্য তোমাৰ বাবে আমি বজাৰলৈকে যোৱা উচিত। মই ভাবোঁ আজি তুমি যাবা এঘাৰটা মান বজাত যাবা ওলাই। ময়ো যাম বাৰু এবাৰ, যিহেতু ৰ'দ আমাৰফালে বহুত, মই সন্ধিয়া যাম চাগে ঘৰত। বাৰু আজি ৰাখিছো দিয়া, নহয় জানো, দিয়া ধন্যবাদ।
উম।